হেল্ল' কি কৰিছা? অ‍ঁ। মই আছো এনে। খোৱা বোৱা কৰিলা?
কৰিলো অ, অ।
ভাত, পানী খালোঁ খালোঁ। কিহে খালা?
ভাত-পানী তোমাৰ দালি, তাৰপা এই কলিডিলৰ চবজি।
অ, অঁ।
বাকী তোমালোকৰ ফালে খেতি বাতি লাগিছে নে নাই?
অ খেতি বাতি আৰম্ভ হোৱা নাই, কৰিব আৰু এইকেইদিনতে।
অ অ অ। আমাৰ ফালে লাগিছে লাগিছে খেতি বাতি কৰিছে।
অ তোমালোকৰ ফালে পানী চানী হৈছে নাই?
পানী হৈ আছে অ হৈ আছে।
এইবাৰতো পানী মানে পৰিমাণতটো বেছি দেখোন অলপ।
বেছি হয় তাকে এতিয়া ৰ'দ দিছে নহয় এতিয়া। খৰ আৰু, খৰ মাৰিলে তাকে পানীতটো অলপ নাইকাও হৈ যাব পাৰে। যোৱা মানে বতৰৰ ওপৰত বিশ্বাস নাইতো এতিয়া বতৰৰ যি মহিমা।
সেইটোয়ে। তোমালোকৰ ফালে মানে এনে ৰাস্তা ঘাট বোৰ কেনেকুৱা হৈ আছে এতিয়া, ভাল হৈ আছে নে?
বোৰ মানে এতিয়া আমি, ৰাস্তা-ঘাট, দুই এজেগাত এতিয়া খা বোকা পানী হৈ আছে খা পানী জমা হৈ আছে, পানী হেৰি হৈ যোৱা নাই।
অ অ।
এতিয়া মানে আমি এখন গাঁৱৰ পৰা এখন, এখন গাৱৰ পৰা এইখন গাঁৱলৈ ইখন গাঁৱলৈ যাওঁতেতে মানে, মাজতে দুই এটা ৰাস্তা মানে বোকা পানী হৈ থাকে।
হয় হয় অ। চৰকাৰখনক আমি হয়, চৰকাৰখনক মানে আমি মানে উম, উম বাছনি কৰিলো যদিও মানে আমাক ৰাস্তা ঘাটবোৰ মানে, ভাল কৰি দিয়া নাই বুজিছা নে। প্ৰত্যেক খন মানে এতিয়া প্ৰতেয়কখন গাঁৱতে মানে তোমাৰ টাউনতটো হাইৱে কিনাৰতো তোমাৰ বেলেগ কথা, কিন্তু গাঁৱৰ মাজতো এটা ভাল ৰাস্তা লাগে হয় নে নহয়।
লাগে হয়। হয় হয় নিশ্চয় লাগে।
অ এতিয়া আমি মানে চৰকাৰখননক বাছনি কৰা মানে কৰিলো যদিও আমাক মানে এইবিলাক, মানে গুৰুত্বপূৰ্ণ মানে গুৰুত্ব সহকাৰে লোৱা নাই মানে ধৰা আমাৰ এম এল এ হক ক বা হক মানে ৱাৰ্ড মেম্বাৰ হওক, মানে এই কথাবোৰ মানে চকুত পৰা নাই আজিলৈকে। তাকে এতিয়া বাৰু তোমাক তোমাক যদি মানে এনে মই এটা কুৱেশ্বন কৰিছো আৰু তোমাক যদি মানে, এতিয়া চৰকাৰৰ মানে দায়িত্ব ভাৰ বা আমি তোমাক যদি বাছনি কৰি দিলোহেঁতেন। তেতিয়া মানে কেনেকুৱা পদক্ষেপ ললাহেতেন বাৰু তুমি এনেই তোমাৰ মনোভাৱৰ পৰা মই জানিব বিচাৰিছো।
হয় হয় মই এতিয়া প্ৰথমতে, এতিয়া বৰ্তমান সময়ত দেখা গৈছে যে যিখিনি আমাৰ চৰকাৰে আঁচনি গ্ৰহণ কৰে সেই আঁচনি খিনি। মানে ব্যক্তিগত আঁচনি উঠাৰ কাৰণে যিখিনি আমাৰ খধ হিচাপে উন্নয়ন কৰিবলৈ যিখিনি আঁচনি গ্ৰহণ কৰে, সেইখিনি আচনি যিখিনি মানে তোমাৰ উ ধন দিয়ে আহ উন্নয়নৰ কাৰণে সেইখিনি ধন, ৰা মাজতে বহুতো দুৰ্নীতিবিদে আহ, হস্তক্ষেপ কৰা দেখা পোৱা যায় যাৰ ফলত নেকি আহ আমাৰ খন্দৰ সম্পূৰ্ণ হৈ উঠে, যাৰ ফলত নেকি বহুতো জেগাত উন্নয়ন আধৰুৱা হৈ থাকে মই অ পোনপ্ৰথমে। সেই সেইখিনি ডাইৰেক্টলি মই মানে মোৰ ফালৰ পৰা ডাইৰেক্ট নে হ'ল অসমত নহলেও পাৰ্ক পাৰ্কে জিলাই জিলাই উন্নয়ন কৰিবলৈ চেষ্টা কৰিম। তেতিয়া মানে কি হ'ব আহ যিখিনি আমাৰ আহ দুৰ্নীতিখিনি দুৰ্নীতি কৰাৰ, যিখিনি যিসকল উ যিখিনি ব্যক্তিয়ে মাজতে দুৰ্নীতি কৰি সেই ধন টকা খিনি চৰকাৰে, খাই পেলাই সেইখিনি তেতিয়া খাব নোৱাৰিব আৰু বৰ্তমান সময়ত যি চৰকাৰে যে এতিয়া সময়ত যিখন চৰকাৰে কয় যে সকলো ঠাইতে একে সমস্যা নতে গোটেই আঁচনি। নিয়োগ কৰি দিয়ে যাৰ ধৰণে বহুতো দুৰ্নীতিবিদটা সেইখিনি টকা খাবলৈ সুযোগ পায় আচলতে মই তেনেকুৱা নৈকি প্ৰতেয়কখন জিলাই জিলাই মই আচলতে সেই আঁচনি মই নিয়োগ কৰিলোহেঁতেন সময়ে সময়ে, তেতিয়া হয়তো সেই দুৰ্নীতিবিদসকলে সেই মানে ধন টকা পইচা খাব নাপালে আৰু নিৰ্দিষ্ট সময় নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই জেগাখন হয়তো উন্নত কৰি দিলেহেতেন আৰু দ্বিতীয়তে বৰ্তমান সময়ত যি এতিয়া তুমি ক'লা যে ৰাস্তা প্ৰদুলি বেয়া হৈ আছে। বৰ্তমান সময়ত সেইখিনি। মই চেষ্টা কৰিলো হেতে যে বৰ্তমান সময়ত সৰু সুৰা গাঁৱলৈকে যাতে আহ আহ ৰাস্তা পকী হয় পকী কৰাৰ চেষ্টা কৰিলোঁহেতেন আৰু বৰ্তমান সময়ত দেখা গাইছে যে যিখিনি আমাৰ চৰকাৰী আঁচনি দিয়ে ন ব্যক্তিগতভাৱে ধৰি লোৱা তোমাৰ অৰুণোদয়। বা এতিয়া যিখিনি লাখপতি আঁচনি লাখপতি বাইদেউ আচনি দিছে। সেইখিনি এ বৰ্তমান অ বহুতো মহিলা বহুতো মানুহে মানে অপব্যৱহাৰ কৰা দেখা গৈছে নিজৰ নিজৰ ব্যাক্তিগত উম। হয় নিজৰ নিজৰ ব্যয়ক্তিগত কামত খৰচ কৰিছে আৰু আচলতে চৰকাৰে সেই আঁচনিখনি দিছিলে যাতে, নিজৰ যি প্ৰতিভা আছে সেইখিনি আৰু নিজৰ স্বাৱলম্বী হ'বৰ কাৰণে নিজৰ যি, আছে সেইখিনি দেখুৱাই আহ তেওঁলোকে আৰু উপাৰ্জন কৰিব পাৰে যাতে। তো তেওঁলোকে তেওঁলোকক যাতে দহ হজাৰ দিছে সেই দহহাজাৰৰ পৰা তেওঁলোকে ভৱিষ্যতে আৰু বিশ, ত্ৰিশ হাজাৰ টকালৈকে ইন মানে উপাৰ্জন কৰিব পাৰে আৰু দেশখনৰ উন্নয়নত অৰিহণা যোগাব পাৰে কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে সেইসকলে সেয়া অপব্যৱহাৰ কৰিছে নিজৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰিছে এতিয়া যোৱা আহ বহাগ বিহুত অৰুণোদয় যেতিয়া আঁচনি এক আহ কেইবাটাও কৃষ্টি একেলগে যেতিয়া এৰি দিছিলা এৰি দিয়া হৈছিলে তেতিয়া তোমাৰ অহ বিষপ্ৰীয়া যেতিয়া এইটো টাউন মুখত বহুত মানুহ এতিয়া ভিৰ খাই গৈছিলে এতিয়া তেতিয়া বিহুৰ আগত তেতিয়া কাৰণটো কি হৈছিলে যে অৰুনোদয়ৰ পইচা যেতিয়া এৰি দিছিলে তেতিয়া বহুত মানুহে আহ নিজৰ নিজৰ ব্যক্তিগত যি বিহুৰ বজাৰ সেয়া অৰুণোদয়ৰ পইচাৰে কৰিব গৈছিলে হয় নে নহয়
হয় হয়
আৰু তেনেদৰে যেতিয়া লাখপতি বাই আচনি বাইদেউ অহ পইচা যেতিয়া এৰি দিছিলে তেতিয়াও সেই বহুত মানুহ তেতিয়া বেংকত জমা হয়, আহ বহুতো দোকানত জমা হৈ আছিলে মানে দোকানত ভিৰ হৈ আছিলে তেতিয়া সেই সময় কেইখনত কাৰন সেই সময়ত সেইখিনি পইচা নিজৰ নিজৰ ব্যক্তিগত বস্তু কিনা নিজৰ নিজৰ ব্যক্তিগত অহ সেয়া অভাৱ দূৰকৰাত অহ তেওঁলোকে
খিনি পূৰণ কৰা
পূৰণ কৰাটো তেওঁলোকে আহ লাগি আছিলে। কিন্তু আচলতে চৰকাৰে সেইটো কাৰণে দিয়া নাছিলে চৰকাৰে পইচা দিছিলে যাতে নিজৰ যি প প্ৰতিভা আছে নিজৰ যি দক্ষতা আছে সেইখিনি সেই টকা কেইটাৰ সহায়ত আহ প্ৰকাশ কৰি আৰু উপাৰ্জন কৰিব পাৰে যাতে হয় নে নহ
জানো হয় হয়
আৰু যিসকল গোটত পইচা দিছিলে সেই গোটসকলে মিলি যাতে কিবা এটা খ ক্ষুদ্ৰউদ্যোগ প্ৰতিষ্ঠা কৰি আৰু উপাৰ্জন কৰিব পাৰিলেহেঁতেন আৰু দেখা গৈছিলে যে চৰকাৰে আৰু এটা প্ৰদক্ষেপ লৈছিলে যে আহ আঁচনি দিয়াৰ বিনিময়ত তেওঁলোকে প্ৰত্যেকজন প্ৰত্যেকজন অহ প্ৰত্যেকজনী মহিলাৰ দ্বাৰা এ এজোপা এজোপা গছপুলি ৰোৱা দেখা পোৱা গৈছিল কিন্তু সেই গছ পুলি আহ বহুতো জেগাত দেখা পোৱা গৈছে যে এজন আহ এটা গছপুলি ৰুৱে বহুত মইকী মানুহে চাৰি পাচজনী মাইকী মানুহে বেলেগ বেলেগ এংগুলৰ পৰা অহ ফটো মাৰি একেটা ফটোকে আপলোড কৰা দেখা পোৱা গৈছিল। যাৰ ফলত নেকি তেনেদৰে দেখোন আমাৰ দেশ খন দেখোন উন্নত নহ'ব তেওঁলোকে চৰকাৰৰ লক্ষ্য আছিলে যে বহু যিমান মহিলা আছে সিমান গছপুলি ৰুৱা কিন্তু এতিয়া বহুতে সেই গছপুলি ৰুলে, ফটো মাৰিলে তাৰ পৰা সেই গছপুলি তাতে পেলাই থৈ দিলে সেই গছপুলি হয়তো এতিয়ালৈ মৰিও থাকিলে
তেতিয়া মানে আৰু কিছুমানে কি কৰিছে তোমাৰ মই সেইদিনাখনে ৰিচেণ্ট দেখিছো যেতিয়া গছ পুলিটো ফটো মাৰি আকৌ এবাৰ আপলোড কৰিব দিছিল সিহতি যিবিলাক মানে গছ পুলি দিছিলে ভাল ভাল ভাল গছ পুলি দিছিলে সেই গছ পুলি বিলাক নাই ৰোৱা এই কিছুমান ধপাত তিতা গছ ৰুই পেলাই মানে সিহতি আপলোড কৰিছে ফটো কপি। ত' সেইবিলাক এতিয়া মানে সেইটো মানে ভাল কৰা নাই মানে সিহঁতে চৰকাৰে যিটো গছ পুলি দিছে সিহঁতি যদি ভালকে সেইটো সাৰ পানী দি পেলাই যদি হলে হেঁতেন ভাল হ'লহেতেন কিন্তু যিটো এতিয়া ধপাত তিতা গছটো হয়
হয় হয় মই তাৰসৈতে চেষ্টা কৰি লম পাব্লিক প্ৰত্যেকটো আহ অঞ্চলতে যাতে আমাৰ চৰকাৰী বিষয়াজনক চাৰ্ভে কৰক যে সকলো আহ সকলোৱে নিজৰ আহ কাম নিজ আহ স মানে স ভাল ভাবে কৰিছে নাই মই তেতিয়া মোৰ ফালৰ মই হোৱাহেতেন কৈছো হা মই যদি বৰ্তমান সময়ত তোমালোকে যদি মোক নিৰ্বাচিত কৰিলেহে মই তেতিয়া অ, ব্যক্তি প্ৰত্যেকটো অঞ্চলতে, প্ৰত্যেকটো যিখন পঞ্চায়ত, পঞ্চায়ত বিষয়াসকলক পঠিয়ালোহেঁতেন তেতিয়া আহ চাবলৈ আৰু যি সকলে কৰা নাই হয়তো আঁচনিৰ পৰা মই চিধা ডাইৰেক্ট নাম আহ কা, কলা দিবলৈ মই আহ, মোৰ ফালৰ পৰা আহ, বাধ্যতামূলক। কৰিব তেতিয়াহে, মানুহে আচলতে দেশখনৰ উন্নয়নৰ হয়তো, অৰিহণা যোগালেহেতেঁন। এতিয়া বৰ্তমানত দেখা গৈছে যে, ঘৰ খনৰ কোনো এজন ব্যক্তিয়ে যেতিয়া আগতে উপাৰ্জন কৰি আছিলে, তেতিয়া ঘৰখনৰ সকলোৱে এ, তেওঁৰ উপাৰ্জনতে চলি আছিলে। এতিয়া আহ, সেই উপাৰ্জন কৰা, মানে যিজনে উপাৰ্জন কৰিছিলে, তেওঁ দেখিলে যে এতিয়া দেখোন ঘৰৰ মহিলাজনীয়ে দেখোন অ, মহিলাাগৰাকী দেখোন চৰকাৰী আঁচনি পায়েই মাহেকত।
অ,
এতিয়া তেওঁ কামলৈ যাবলৈ কমকে আহ, ক, মানে তেওঁৰ যি কৰ্ম সেই কৰ্মৰ পৰা তেওঁ বিৰত হোৱা দেখা পোৱা গৈছে, যাৰ ফলত সেই দেশখনৰ উন্নত আৰু অ, পৰিমাণ কমি গৈছে। যাৰ যত নেকি, উম, আগতে আহ ব্যক্তিজনে আহ, হয়তো নিজৰ পেট ভৰাবলৈ, হয়তো দিনটোত
টকা উপাৰ্জন কৰিছিলে, এতিয়া কৰিবলৈ মানে আহ এতিয়া, এতিয়া কৰিবলৈ মানে মন নকৰে আৰু নিজৰ মানে বহুত হেই, অৱহেলা কৰে মানে নিজক। কামৰ প্ৰতি অৱহেলা কৰা হৈছে, সেইটোৱে চৰ চৰকাৰে দিয়া, চৰকাৰে দিয়া আঁচনি বিলাক নিজে গুৰুপূৰ্ণত্ব সহকাৰে যদি তুমি আজি দহহেজাৰ টকা পাই পিলাই যদি কিবা এটা কৰিলেহেঁতেন বা ও, মানে কিছুমানে ছাগলী খাচি, ছাগলী কিনি থলেও তাৰ পৰা এটাতে দহ হাজাৰ ওলালেহেঁতেন। আমি দহ হাজাৰে যদি তেতিয়া তিনটা, তিনটা সৰু সৰু পোৱালি কিনি পেলাই যদি আমি ৰাখি ৰাখিলোহেঁতেন বা তিনি-চাৰিটা মান তেতিয়া তেতিয়া আমি খাচিবিলাক যেতিয়া ডাঙৰ কৰি আমি বেছিলো, এটাতে দহ হাজাৰকৈ হ'লেও তিনিটা ছাগলীৰ ত্ৰিশ হেজাৰ টকা পায়, অলপ ডাঙৰ ডাঙৰ হ'লে। খুব বেছি অ, সেইবিলাক যদি কৰিলেহেঁতেন তেতিয়া মানে এতিয়া আহ, অৰূণোদয় পইচা পায় খুব বেছি মানুহবিলাকে, এইবাৰতো বিহুতো খুব প্ৰায় পাট মুগা কাপোৰ বোৰ একদম মানে পুৰা কিনিছে আৰু ন হেজাৰ টকা আহ, কিবা এটা কিচ যে একেলগে পাই পেলাই, বিহুৰ মানে বজাৰৰ পৰা কৰিছে, কিন্তু সেইটো নকৰি পালে যদি সেই সেইটো কাম কৰিলেহেঁতেন এই, সেই খাচী ছাগলী কেইটা বা কিবা হাঁহ পালনে হওঁক বা কিবা পালে তাত যদি পইচাটো ইনভেষ্ট কৰিলেহেঁতেন, তেতিয়া তাৰ পৰা মানে বেছি ছি, আৰু দুগুণ মানে লাভ কৰিব পাৰিলেহেঁতেন।
লাভ কৰিব পাৰিলেহেঁতেন হয়, হয়, আৰু এবাৰ তুমি হেৰি হেৰি তুমি ছাগলী কথা যে কৈছিলা তেতিয়া সেই চৰকাৰে দিয়া, ছাগলী ভিতৰত বহুত কম ছাগলীহে বাচিব পাৰিলে, তুমি দেখিলা নে নাই বিভিন্ন ধৰণৰ ৰূপ। বেমাৰ হৈ ছাগলীখিনি মৰি থাকিলে, আচলতে সেয়া উম, উম, যিসকল ব্যক্তিক, যিসকল ব্যক্তিক সেই দায়িত্ব দিয়া হৈছে সেই ব্যক্তিসকলে নিজৰ দায়িত্ব সঠিকভাৱে পালন নকৰিলে যাৰ, সেই যাৰ কাৰণে সেই আৰু আটাইয়ে অ, আটাইয়ে অসমৰে জীৱন-মৃত্যু হোৱা দেখা গ'ল।
উম, আৰু এইবোৰ মানে চৰকাৰ ফালৰ পৰা দিয়া যিকোনো বস্তু কাৰণে ছাৰ্ভে কৰিবলৈ এজন এজন মানুহ মানে নিযুক্তি কৰি দিব লাগে, সেই ছাৰ্ভে কৰা মানুহজনে নিযুক্তি কৰিলে সেই তেতিয়া তাৰ পৰা মানে কিবা এটা মানে ফলো প্ৰখু হ'ব মানে। নহ'লে কিন্তু, নহ'লে কিন্তু কোনো মানে কোনোফালে আগ বাঢ়ি যাব নোৱাৰিব যিহেতু আমাৰ। যিহেতু আমাৰ অসমীয়া গাঁৱত মানে কিছুমান মানুহ উচ্চ শিক্ষিত নহয়। কিছুমান কথা বুজি নাপায় মানে অ', এনেকুৱা হয়। পইচাটো দিলে মানে সেই বস্তুটো পইচাটো ওলাই আনি আমাক খাব হয় লাগে, তাৰ কোনো মানে ইনভেষ্ট মানে কৰা কোনো কথাবোৰ মানে বুজি নাপায় সেই পইচাটো ইনভেষ্ট কৰি পেলাই যে আমি কিবা এটা কৰিব পাৰিম সেইটো কথা মানে সেইহঁতে মানে সেইটো মনলৈ নাহে সেইহঁতৰ, সেইটো খাই পেলাই যে মানে শেষ। কৰিব লাগে সেইটোৱে মানে সেইহঁতৰ মনৰ আজি অমুকটো পাইছোঁ, কিবা এটা আনি খাওঁ। খোৱাটো মানে ফুৱাটো মানে ইহঁতৰ মনতটো বেছি থাকে।
আৰু ৰাইজে কৈ থাকে যে অ' অ' দোকানত বস্তু দাম বাঢ়িছে, আচলতে সেইটো নহয়। বস্তুৰ দাম বঢ়া নাই, এক্সুৱেলী আমি এই শ্বপে যিটো আমাৰ ধন ৰাখি আছিলে সেইটো। সঠিক ব্যৱহাৰ কৰি যদি আমি উপাৰ্জন কৰি তেতিয়াহ'লে সেই মূল্য বৃদ্ধি আমাৰ কাৰণে মূল্য বৃদ্ধি নালাগিলে হেতেন হয় নে নহয়?
হয়, হয়। সেইটো হয়। বৰ্তমান সময়ত সেই আঁচনিবিলাক দি মানুহক এলেহুৱা ও কৰিছে কিছুমান উম, মানে ভালো হৈছে।
হয়, বহুতকে এলেহুৱা কৰি দিছে, বো বহুতে নিজৰ। সেইটো বহুত কম মানুহে সদ্ব্যৱহাৰ কৰি এতিয়া নিজৰ স্বাৱলম্বী কৰি থকা দেখা পোৱা গৈছে কিন্তু তাৰে অ', তাত আধাতকৈ বেছি সংখ্যক মানুহে নিজকে এলেহুৱা কৰি পেলোৱা দেখা পোৱা গৈছে।
উম, আৰু আগতে যিহেতু মানে চাউলবিলাক মানে ভাল, সেইটোৱে কৰিছে। আগতে যিহেতু চাউলবিলাক চৰকাৰে যিটো চাউল সেইটো সবে নাপায়। আজিকালিতো তোমাৰ খুব বেছি। মুছলিম আৰু বঙালী মানুহৰ মানে মানুহ সেইটো বেছি মানে।
সেইটো কাৰণে অ', সেইটো কাৰণে মানে আজিকালি সবে খাবলৈ পাইছে আৰু তোমাৰ ধৰা অ', বহুত মানে ভাল হৈছে আৰু আগতকৈ জনসংখ্যা ধৰা কিছুমান মৰি ও থাকে খাবলৈ নাপায় আজিকালি ধৰা এতিয়া চৰকাৰী চাউলটো দিয়া কাৰণে মানুহ মানে মানে খুব খুব ফালপ্ৰসূ হৈছে মানে হয়, বঙালীবিলাক হওক তোমাৰ মুছলিমবিলাক হয়, এনেও মুছলিমৰ সংখ্যাটো বেছি হয়।
হয়, হয়, হয়।
উম, সেইটোৱে।
ঠিক আছে আজি তেতিয়াহলে।
অ' ঠিক আছে, হ'ব।